হয় শুনা পাইছে নে?
অ পাইছোঁ পাইছোঁ কক
ত' আজি আমি পলিউচনৰ ওপৰত কথা পাতিম
পলিওচন অ কওক ।
হয় আপনি জানে নে পলিউচন মানে কি হয়?
আমাৰ যোনটো বায়ুমণ্ডলত সেয়া হৈ আছে সেইটোৱে কক
পলিউচন কিমানটা বিভিন্ন ধৰণৰ আছে জানেনে?
বায়ু প্ৰদূষণ এতিয়া বহুত আছে যেনেকে বায়ু প্ৰদূষণ যেনেকে এয়াৰ পলিউচন হ'ল । আমাৰ যোনটো ৱাটাৰ পলিউচন, আৰু আমাৰ ইয়াত থাকিল যেনে ধৰি লওক আহ আ নইজ পলিউচন চইল পলিউচন মাটিৰ ত আমাৰ সেয়া বুলি কয় হ মাটিৰ প্ৰদূষণ যোনটো কম
আপোনাক কি-কি কিয় ল মানে কিয় লাগে যে ৱাটাৰ পলিউচন কেলে হৈ আছে?
কাৰণ আমি মানুহবিলাকে, আহ ধৰি লওক প্লাষ্টিক বটল অস্তিক জাতীয় সামগ্ৰী আমি পানীত দলিয়াই দিওঁ, আজি কিবা এটা বস্তু ঘৰত কিবা এ কাম কাজ পাতিলও আমি জাবৰ খিনি জাবৰ জোথৰ বিলাক লৈ পেলাই আমি নদী বিলাকক পেলাই দিওঁ। আমাৰ যেনে ইয়াত বহুত কেইখন নদী আছে মাটিৰ ওচৰে পাজৰে তেতিয়া আমি পেলাই দিওঁ
হয়, আৰু আপোনাৰ আ এয়াৰ পলিউচন কেলে হয়?
গাড়ী ঘোঁৰা, আমাৰ যেনেকে ইণ্ডাষ্ট্ৰি হল ফেক্টৰী বিলাক তাতে আমি গছ গছনি কাটি পেলাও, জংঘল চংঘল কাটি পেলাও, সেইবোৰেদিও বায়ু প্ৰদূ্ষন হয়।
হয়, এই গছ কাটে যে এই গছ কাটাৰ আপোনাক লাগেনে যে ডেভ-ডেভেলপমেণ্টৰ নামত যে গছবোৰ কাটা যায় আছে সেইবোৰ ঠিক হয়
ডেভলপমেন্ট হৈছে নহয়ছে সেইটো বিষয়ে মই ইমান এটা নকওঁ কিন্তু মই বিশেষকে ভাবো যে গছ নাকাতাই কিয় ডেভলপমেন্ট কৰিব পৰা যায়, যিহেতুকে টোৱে বহুত আজি বায়ু প্ৰদূষণৰ মেইন কাৰণটোয়ে হৈ গ'ল গছ কাটাৰ কাৰনে কিমান মানুহ উশাহ নিশাহত কষ্ট পায় কিমান মানুহ কেঞ্চাৰ ৰোগী আছে, কিমান মানুহ এছতেমা প্ৰব্লেম আছে, এইবিলাক প্ৰব্লেম আমাৰ বায়ু প্ৰদূষণৰ কাৰণে মেইনলি এই বস্তুটো হয়। ত মই ভাবো যে ডেভেলপমেণ্ট হৈছে নহয়ছে সেইটো মোৰ মোৰ ডাঙৰ এটা সেয়া নহয়। কিন্তু, ডেভলপমেণ্টটো আমাৰ গছ নকটাকেওতো হ'ব পাৰে, সেইটো এটা বহুত ডাঙৰ কথা।
হয় হয় আপোনাৰ কথাটো ঠিকেই হয় আৰু এই যে আমাৰ চইল পলিউচনটো হৈছে এইটো আপোনাৰ বাৰু একেই কাৰণতে হয় গছ
এনে বিশেষ একেই কাৰণত নহয় তাতেও অলপমান বেলেগ এটা কথা আমি জড়িত কৰিব পাৰোঁ। যেনেকে এতিয়া খেতি কৰা সময়ত যেনেকে ডাঙৰ ডাঙৰ কোম্পেনী বিলাকে আহি পেলাই ফেক্টৰীত যেনেকে পেষ্টিচাইদ বিলাক যিবিলাক বাহিৰ হয় সেইবিলাক যোনবিলাক মাটিত পেলাই ওচৰত আমি যেনেকে এয়া খেতিয়কে খেতি কৰি আছে, ইনফেক্ট ত সেই পানী খিনি আহি বা সেই কেমিকেল খিনি আহি যোনখিনি আমাৰ মাটি খিনিত পৰিব আমাক সাৰুৱা মাটিখিনি বেয়া হৈ যাব তাতে আমি চাউল ৰুব নোৱাৰিম তাতে আমি খেতি কৰিব নোৱাৰো সেইখিনিকেই আমি মানে চইল পলচনত এড কৰিব পাৰো কাৰণ যিহেতুকে ফেক্টৰী বিলাকত আমি আহ কেমিকেল প্ৰডাক্ট আমি বনাও যিহেতুকে তাৰে যদি বস্তুখিনি আহি আমাৰ মাটিখিনিত পৰে সেতো নিশ্চয় খেতিয়কে কষ্ট পাবই তাতে মাটিত ফুল বা শাক পাচলি ৰোৱা সময়ত
হয় কথাটোটো আপুনি ঠিকে কৈছে, কিন্তু এতিয়া চাব গ'লে গোটেইখিনি একেলগে কানেক্টটেড যেনেই লাগে।
অ এটা এটাৰ প্ৰতি কানেকটেড হৈ আছে কাৰণে আমি ক'লো মানে।
অ আপোনাৰ কি ৰায় হয় এইটো বিষয়ে মানে কি কৰিব
এইটোত আমি গোটেই বিলাকে সহযোগ কৰিব লাগিব আমি যিমান মানুহ আছো, মানুহ বিলাকে আমি সজাগ-সচেতন হব লাগিব এইটো বিষয় লৈ পেলায় । কাৰণ এই পৃথিৱীখনটো আমি আৰু কাবাক আগবঢ়াই থৈ যাব লাগিব আমাৰ অহা প্ৰজন্মক। আমি দি যাব লাগিব ন। আমিতো ইয়াক লেতেৰা কৰি বা বেয়া কৰিতো দিব নোৱাৰো, কাৰণ আমাৰ অহা প্ৰজন্মটোৰ বহুত কষ্ট হব ইয়াতে জীয়াবলৈ। যিহেতুকে বেমাৰ চেমাৰ লৈ বহুত বেয়া হৈছে, যিহেতুকে আমাৰ ককা আইতাহঁতৰ দিনলৈ চাওক, বেমাৰ এনেকুৱা কিছুমান বেমাৰ নাছিল। যোনবিলাক এতিয়া নতুন নতুনকে বেমাৰ হোৱা হৈছে, চ' অলপ ভাবিব লগা বিষয় এইটো আৰু এইটো এটা ভাল টপিক আপুনি যোনটো লৈছে, এইটো অলপমান কথা পাতিব লগা বিষয় হয়।
হয়, মই বুজিছো কিন্তু এতিয়া চাওক এতিয়া আমি যদি আৱৰনেছ কৰোৱো যি আপুনি কলে তথাপিতো বস্তুটো দুদিনৰ কাৰণে চলিব তাৰপিছত আকৌ নামি যাব। এইটো কনষ্টেণ্ট ৰাখিবলৈ কি কৰিব পাৰি
ৰাখিবলে আমি সেইটো আমি এটা ড্ৰাইভ চলাই যাব লাগিব যে আমি প্ৰত্যেকটা ঘৰত প্ৰত্যেকটা মাহত এযোৰ এযোৰ যদি ফুল ৰুওঁ, এযোৰ এযোৰ যদি গছ ৰুওঁ, আমি যদি জাবৰ-জোথৰ খিনি ডাষ্টবিনত পেলাওঁ। আমি যদি ৰাস্তাত নেপেলাওঁ, আমি যদি নদীত নেপেলাওঁ, সেইখিনি যদি আমি কৰি কৰি যাব পাৰো, চবেই নহয়, এজন দুজনকে কালিলৈ আমি দহজন কৰিম, তাৰ পিছত এশজন কৰিম, এদিনটো ঠিক হ'ব। একদিনত নহ'ব পাৰে, এসপ্তাহত নহ'ব পাৰে, এবছৰ নহ'ব পাৰে, কিন্তু হবতো এদিন। কিন্তু আমি সহযোগ কৰিব লাগিব, আমি শিকাব লাগিব মানুহক যে এই বস্তুটো এনেকে কৰা যায়।
হয়, আপোনাৰ কথাটো মই বুজিছো কিন্তু এতিয়া তাৰে মাজতো কিছুমান মানুহ থাকিব যোনে নামানে নকৰে আৰু কিছুমান মানুহ জাষ্ট ফৰ দ শ্ব' আহিব খালি সেইবোৰৰ কাৰণে কি কৰিব পাৰি?
কোনোবাই দেখাবলৈ আহক বা নেদেখাবলৈ আহক, কামটোতো কৰি আছে ন। আমাক কি, আমি কামটো কৰিবহে লাগে। কোনোবাই ভিডিঅ' বনাই, কোনোবাই মিডিয়াত আপলোড কৰে আমাৰ সেইটো লুক আউট নহয়। মানুহটোৱে কামটো যে কৰিছে দেখায়েই হওক, কিন্তু তেখেতে যে কামটো কৰিছে। সেইটো এটা বহুত ডাঙৰ কথা প্লাছ এতিয়া কোনোবাই যদি বস্তুটো পেলাই আমি তেখেতক ক'লে হ'ল যে ইয়াতে নেপেলাব এদিন গমটো দুদিন কম, থাৰ্ডদিনাখনৰ পৰা আমি নিজেও চাই থলে হয়। কাৰণ আমি শিক্ষিত, আমি জানো। এতিয়া আমি কিছুমান মানুহক বুজাব নোৱাৰো। এতিয়া আমি নিজেই যাতে বস্তু বস্তুটো দেখিও যাতে নেদেখা নকৰোঁ। আমি বস্তুটো যদি পেলাইছে আমি উঠাই পেলাই ডাষ্টবিনত পেলাই দিওঁ। সেইটো এটা ভাল মানে এখন সমাজৰ পৰা আশা যেন বুলি মানুহ এজনে কব।
হয় বুজিছো কিন্তু এতিয়া বাৰু আমি ৱাটাৰ পলিউচন বা চইলৰ কাৰণে সেইটো কৰিলোয়ে যেনিবা এতিয়া চবৰে ঘৰে ঘৰে গাড়ী ঘোঁৰা আছে ত' গাড়ী বোৰতো চলাবই আজিকালি এটা ঘৰত নাই কমেও দুখন দুখন গাড়ী থাকে। সেইটোৰ কাৰণে এয়াৰ পলিউচনটো বেছিকে হয়য়ে গম পায়ে ত সেইটোত কি কৰিব পাৰা যায়?
সেনেকে এয়াৰ পলিউচনটো যদি ৰখাব লগা আছে সেইটো আমি গছ ৰুব লাগিব, কাৰণ আমি সৰুৰ পৰাই পঢ়ি আহিছো গছে কাৰ্বন ডাই অক্সাইড লয় অক্সিজেন এৰে, যিহেতুকে গাড়ী গাড়ী ঘোঁৰা বিলাকৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰ হয় সেই বস্তুবিলাক অবজাৰভ কোনে কৰিব যদি গছেই নাথাকে, গছ থাকিলেহে আমি সেই বস্তুখিনি ল'ব পাৰিব, এতিয়া যদি গোটেইখিনি কাটি তহিলং কৰি দিয়ে, আমি বস্তুখিনি যাব ক'ত সেইটো বায়ুমণ্ডলত আমাৰ থাকি যায়, সেইকাৰণে বায়ু বায়ুমণ্ডলটো প্ৰদূষিত হয়।‌
হয় কথাটো আপুনি ঠিকেই কৈছে লগতে এই কিছুমান গাড়ী যে চি এন জি নে কিবা থাকে সেইটোত কি কব
সেইটো গুড এইটো ভাল ইনিচিয়েটিভ। এইটো বহুত ভাল, সেইটো হ'লে আমাৰ পলিউচনটো কমে। যিহেতুকে ফিউল বাৰ্ণ নহয় তেতিয়া পলিউচনটো কম হয়। এইটো ইক' চিষ্টেমত যায়, এতিয়া ইলেক্ট্ৰিক গাড়ী ওলাইছ, সেইটোও ভাল চাৰ্জত চলে। ন' পলিউচন, গভমেন্টে ভাল ইনিচিয়েটিভ লৈছে মানুহবিলাক সজাগ, সজাগ সচেতন হৈছে যে আমি এনভাইৰমেন্টৰ কাৰণে কিবা কৰিব লাগে ভাল হৈছে।
কিন্তু তাৰে বাহিৰে আমাৰ ঘৰত যে ফ্ৰিজ, এচি এইবোৰ চলে এইবোৰে দিওতো এয়াৰ পলিউচন হৈ আছে।
এইবোৰ এনে বিশেষ ইমান এটা এয়াৰ এইটো বিশেষ এটা এয়াৰ পলিউচন নহয় মই যিমান পক্ষে জানো এই বস্তুখিনি দি, এই বস্তুখিনি ইমান এটা বায়ু প্ৰদূষন বা আমাৰ চইল ইৰচন ইমান প্ৰব্লেমটো নহয় মই যিমানখিনি জানো।
হয় বুজিছো, বাট গ্ৰীনহাউচ ইফেক্টটোতো ইপিনদিয়েই ষ্টাৰ্ত হয় ন?
হয়, কিন্তু আমি সেইটোৱে আমি এতিয়া গছ ৰুব লাগিব, আমি এতিয়া কি কওঁ অযথা যদি আমি অলপমান দূৰ ডিচেঞ্চ যাব লাগে আমি গাড়ীখন নোলালেও খোজকাঢ়িও যাব পাৰো, আমি এখন চাইকেল কিনিব পাৰো শৰীৰটোও ভালে থাকিল। এ এয়াটো নহল ত সেনেকে যদি আমি চলো আজি মানে সেই বস্তুটো আমি যাতে মানুহক মানে শিকাব পাৰো মানে আমি আমি বস্তুটো লৈ যাব লাগিব যে বস্তুটো এনেকে এনে কৰক এনেক এনে কৰক তেতিয়া সেই বস্তুটো পাব।
হয় আপোনাৰ কথাটো মই সন্মত এ তাৰে বাহিৰেও এই যে ইণ্ডাষ্ট্ৰিৰ পৰা পলিউচন হয় সেইটোত কি কৰা যাব পাৰি
সেইবোৰ ইণ্ডাষ্ট্ৰিৰ বিলাকত আমি বেন কৰিব লাগে, যদি লিমিটেড প্ৰদাকচন কৰিব লাগে লিমিটেড প্ৰদাকচনে সমাপ্ত কৰিব লাগে। আমি যাতে বাইনদিংচত ৰাখি পেলায় কামটো কৰিলে হ'ল যদি তাতকে এক্সেছ কৰে, ফাইন লগাওক, টেক্স লগাওক, ইম্পচ কৰক, সিহঁতৰ লাইচেঞ্চ কাটক যদি বেছি কেমিকেল ইউজ কৰে যোনখিনি ৰসায়ক্ত প্ৰদাক্ট যদি সিহতে ওলাই সেইখিনি কাৰণে আমি ৰখাব লাগিব যাতে সেইখিনি এক্সট্ৰে্ট কৰি আমি বেলেগ চাইডে পেলাওঁ বেলেগ ডিকমম্পজ কৰক বা কিবা কৰক সেইখিনি আহি পেলাই আমাৰ খেতিয়ক বা সেয়াৰ মাটিক যাতে নকৰক বা বায়ুটো যাতে প্ৰদূষিত নহক সেইটো কাম যাতে কিবা এটা কৰিব পাৰে
হয় হয় হয় তাৰে বাহিৰে আৰু কিবা ক'ব খুজিব নেকি পলিউচনৰ
নাই বিশেষ নাই সেই আমি সজ সজাগ সচেতন হব লাগিব মানুহখিনি, ৰাইজ খিনি আমি যন্তখিনি সব কাম চবে মিলি ভাগি কৰিব লাগিব তেতিয়াহে আমি বস্তুটো ঠিক কৰিব পাৰিম। এজনে ভাবিলে নহব দুজনে ভাবিলে নহব
আপোনাক লাগিছে নে পলিউচন আগতকে অলপ কমিছে নে বাঢ়িছে?
এতিয়া বিশেষ সেনেকে এটা মেজাৰমেন্ট কৰিব নোৱাৰি। আজি ভালে থাকে, কালি আৰু বাঢ়ি যাব পাৰে।
হয়। হয়, কথাটো ঠিকে কলে। কথা পাতি পাতি ভাল লাগিল আপোনাৰ লগত পলিউচনৰ ওপৰত। থেংক ইউ।